হেল্ল!
অ হেল্ল!
অ শুনা পাইছা নাই?
উম শুনিছো শুনিছো মোৰ মাততো শুনিছা নে?
অ শুনি আছো শুনি আছো কি কৰি আছা
এয়া তোমাৰ এনে খোজকাঢ়িবলৈ গৈছিলো এতিয়া ঘৰলে আহি আছো।
অ অ বাকী ভাত পানী খালানে?
উম ভাত পানী খালো এই ভাত পানী খাইয়ে ওলাই গৈছিলো অকমান।
অ মই তোমাৰ খালো খালো বাৰু দেই।
অ
অ তাৰপৰা সেই মানে বহুত দিন হ'ল তোমালে ফোন চোনো কৰা নাছিলো যে।
অ
তাক বোলো এতিয়া তোমাৰ অলপ আজৰি পাইছো আজি আৰু বোলো তোমালোকে ফোন এটা কৰো খবৰ খাতিও সোধো। গম পাইছা নাই বাকী মাহঁতৰ ভাল অ বাকী মাহঁতৰ ভাল নহয়।
উম ভাল ভাল।
অ তাকে মই সেইতো মানে ফোন কৰিলো মানে আৰু এটা কথ চালমিনী ফোন কৰিছিলোঁ গম পাইছা নাই?
অঁ অঁ!
এতিয়া মই সেপ তোমাৰ আজিকালি এতিয়া দেখিছা নাই বানপানী যে প্ৰকোপটো ইমান বৃদ্ধি পাই গৈছে।
বৃদ্ধি পাই গৈছে হয়।
অঁ তোমাৰ এতিয়া মানে সেই গোটেই মানে অঞ্চল বিলাকত এতিয়া বানপানীৰ সৃষ্টি হৈ আছে গম পাইছা নাই? তোমাৰ বানপানীয়ে তোমাৰ এতিয়া বহুত ক্ষতিও কৰিছে আমাৰ, গম পাইছা নাই?
হয়, উম।
কে মানে সেই বানপানীৰ ওপৰতে অকমান আলোচনা কৰিম বুলি ভাবিলো? অ পিছে তুমি সেই বানপানীৰ ওপৰত মোক অকমান কথা অলপ বুজাই দিব পাৰিবা নি বাৰু? বানপানীয়ে ধৰি লোৱা আমাৰ কি কি ক্ষতি কৰিছে বা কি কি কাৰণত আমাৰ বানপানী হৈ আছে বৰ্তমান? তাৰ বিষয়ে অকণমান কোৱাচোন বাৰু মোক?
হয় এতিয়া বৰ্তমান যদি আমি চাওঁ, আমাৰ বৰ্তমানৰ যিটো ক্লাইমেট বা আমাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আচলতে কি হৈছে মানে উহু আগত তুলনাত বহু পৰিমাণে চেঞ্জ হৈ গৈছে, সলনি হৈ গৈছে। এতিয়া চাবাচোন আমাৰ যি বৰষুণৰ পৰিমাণ সেই পৰিমাণটো কিন্তু আগত বহুত বৃদ্ধি পাইছে মানে কি হয় আগতে যেতিয়া তোমাৰ বৰ ষুণ দিয়ে, এ বৰষুণ যাক অহাৰ পিছত কি হয় ঘপককে আহিব, আহি পেলাই তোমাৰ একদম শৰ-শৰাই এজাক ঢালিব ঢালি পেলাই আকৌ খুব বেছি এঘন্টা বা আধা ঘণ্টাৰ ভিতৰতে আকৌ বৰষুণজাক নাইকিয়া হৈ গৈছিলে। কিন্তু বৰ্তমান আমি এইটো দেখিবলৈ পাওঁ, তোমাৰ চাবাচোন বৰষুণ যাক প্ৰথম এটোপাল - দুটোপাল এটোপাল - দুটোপালকৈ পৰি থাকিব, মানে প্ৰায় দহ পোন্ধৰ মিনিট এটোপাল - দুটোপালকৈ পৰি থাকে, মানে কিন কিনাই থাকে বুলি যে কওঁ আমি সেই তেনেকুৱা হৈ থাকে তাৰ পিছত কি হয় যেতিয়া আহাঁ সেই দচ পোন্ধৰ মিন অ দচ পোন্ধৰ মিনিট কিনকিন থকাৰ পিছত কি হয় অকনমান ডাঙৰ - ডাঙৰকে পৰিবলৈ লয় আৰু মানে আমি অনুভৱ কৰো যে বৰষুণ আহিছে বা আমাৰ যি তিং পাতত শব্দ উঠে তেনেকুৱা ধৰণৰ দু পাও সেই বৰষুনজাক আচলতে কি হৈছে বৰ্তমান সময়ত, এজাক বৰষুণ প্ৰায় তোমাৰ দুঘন্টা আঢ়ৈ ঘণ্টালৈকে একেৰাহে দিয়ে থাকে যাৰ ফলত কি হৈ তা আমাৰ এইটোক আচলতে আমাৰ অতিবৃষ্টি বুলি কোৱা হয় যি টো মানে অত্যাধিক বৃষ্টি হয়, এই ইয়াৰ ফলত কি হৈছে আমাৰ নদীবিলাকৰ যি পানীৰ পৰিমাণ সেইটো দিনক দিনে বৃদ্ধি পাই গৈছে যাৰ ফলত কি হয় আমাৰ যিখিনি ৱাটাৰ ডেম থাকে সেই মানে ধৰা আমাৰ পানীখিনি ধৰি ৰাখে, বাৰু যেতিয়া পানী বেছিকৈ বাঢ়ি যায় তেতিয়া পানীখিনি অলপ অলপকৈ খুলি দিয়ে। সেইবিলাকৰ ওপৰত মানে বহুত বেছিকৈ পৰা প্ৰেচাৰ পৰে আচলতে বহুত চাপ পৰে। কাৰণ উহু যেতিয়া এটা ৱাটাৰ ডেমত তোমাৰ পানীৰ এটা আ নিৰ্ধাৰিত সীমা থাকে ন যে এই সীমাটোৰ পৰা পানীখিনি যদি ওপৰলৈ যায় তেনেহলে পানী খুলিবই লাগিব নহলে কি হয় সেই ৱাটাৰ ডেমটো হয়তো পানীৰ যি সুত সেই সুতে ভাঙিও দিব পাৰে সেই তেনেকুৱা ক্ষে ত্ৰত কি হৈছে আমাৰ আহ সেই বানপানী বিলাক আচলতে তেনেদৰে সৃষ্টি হয়। অত্যাধিক পৰিমাণে বৰষুণ দিয়াৰ পিছত কি হয় পানী বেছিকৈ জমা হৈ যায় তাৰ ফলত কি হয় যেতিয়া সেই গেটবোৰ খুলি দিব তেতিয়া কি হয় এ একেলগে মানে বহুত পানী যে আহি যায় তাৰ ফলত আমাৰ নদী কাষৰীয়া অঞ্চল বা মথাউৰি কাষত থকা যিবোৰ অঞ্চল সেই অঞ্চল বিলাক মানে কি হয় পানীত উটি গুচি যায়। যাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ ক্ষতিও হয়, মানে ধৰা মানুহৰ এ বহুত মানুহৰ মৃত্যুও হৈছে বানপানীৰ ক্ষেত্ৰত বা কি হয় এ তেওঁলোকৰ বিভিন্ন ধৰণৰ ক্ষতি সাধন হয়, আমাৰ যিখিনি আমি জীৱ-জন্তু পোহো সেই জীৱ - জন্তুবিলাকো কি হয় বানপানীত উতি গুচি যায় বা আজি ব তমান যুগত ইমান ধৰা মূল্য বৃদ্ধিৰ যুগত আমি এখন ঘৰ সজাটো কিমান কষ্ট? সেই তেনেকুৱা এখন ঘৰ কি হৈছে প্ৰায় প্ৰতি বছৰে পোৱা মানে ধৰা এজন - এজন মানুহৰ হলেও ইমান কষ্টৰে সজা এখন ঘৰ সেই বানপানীয়ে মানে উতুৱাই লৈ গুচি যায়, আৰু তাৰ লগতে উহু, বানপানী হোৱাৰ আৰু কিছুমান কান কাৰণ আছে ধৰা বৰষুণৰ লগতে কি হয় এই মানুহে যে আমাৰ গছ - গছনিবোৰ কাটে, আচলতে গছ- গছ মানে কি কৰে উহু আমাৰ আ' প্ৰায়খিনি জেগাত দেখা যায় যে নদী কাষৰ অঞ্চলৰ যিবিলাক গছ-গছনি সেই গছ-গছনিবোৰ মানুহে কি কৰে খৰিৰ কাৰণে ব্যৱহাৰ কৰে কাটি পেলাই মানে সেইবোৰক কৰি বনায় কিন্তু নদী কাষত থকা যিবোৰ গছ-গছনি সেইবিলাকৰ শিপাই কি কৰে নদীৰ কাষত যিবোৰ মাটি সেই মাটবিলাকক খামুচি ধৰি থাকে যাৰ ফলত কি হয় এ যে তিয়া তোমাৰ বানপানীৰ সৃ কি হয় তেতিয়া সেই এ গৰাখহনীয়াটো বেছি নহয় মানে কম পৰিমাণে হয় বা বে তেতিয়া তোমাৰ সেই বানপানীত যেতিয়া ৱাটাৰ ডেম খুলি দিব, পানী আহি ব তেতিয়া কি হব, এ ইমান মানে পানীৰ সুতে ইমান এটা আ প্ৰভাৱ পেলাব নোৱাৰে, কিন্তু যেতিয়া গছ -গছনিবোৰ কাটি দিয়ে, গছৰ শিপাবিলাক আচলতে মৰি যায়, কাৰণ গছজোপাক কাটি দিয়াৰ লগে- লগে সেই গছজোপা মানে মৃত্যু হোৱা বুলি ধৰি লোৱা হয়। সেই ক্ষেত্ৰত কি হয় আমাৰ গছৰ যি ভূমিকা থাকে বানপানীৰ সহায় ক্ষেত্ৰত সেইখিনি মানে নাইকিয়া হৈ গুচি যায়।
নাইকিয়া
চে তেনেকুৱা ধৰণৰ মানে আৰু কাৰণ আছে বাৰু, হ'লেও মানে কি হয় আমাৰ এতিয়া বানপানী যদি কিছুমান প্ৰভাৱৰ ক্ষেত্ৰত চাওঁ, এতিয়া মই তোমাক কৈছো যে মানুহৰ মৃত্যু হয় বা তেওঁলোকৰ ঘৰ বাৰী উটুৱাই লৈ গুচি যায়, আৰু তাৰ লগতে কি হয় চাবাচোন, আজি কেইদিনমান আগত প্ৰায় আজি দেৰমাহ দুমাহৰ আগত, আমাৰ অৰুণাচল প্ৰদেশৰ কি হৈছে, এখন হেৰি ৰেল দলং আচলতে ৰেল দলং কি হৈছে বান পানী সেই আ বা বানপানীৰ যি প্ৰভাৱ, সেই প্ৰভাৱত আচলতে ভাঙি গৈছে আমাৰ যি এন এছ পি চি আছে আৰু অসমৰ কিছুমান এনেকুৱা ডাঙৰ-ডাঙৰ এন এচ পি চি ডেম আছে যাৰ ফলত এ সেই কি হ'ল পানী যেতিয়া বহুত বেছিকৈ বাঢ়ি গুচি গ'ল, একেলগে যেতিয়া পানী খুলিবলগীয়া হ'ল অৰুণাচলৰ বহুত- বহুত জেগাত মানে ক্ষতি সাধন হোৱা দেখা গৈছে। আমাৰ অসমৰো বহুতো জেগাত কি হয় আ মানুহ অহা যোৱা কৰা যি লোহাৰৰ দলং সেই দলংবিলাক ভাঙি পেলাইছে বা আমাৰ ৰেল যোৱা যিবিলাক দলং আছে, লোহাৰৰ দলং ভাবা? পানী ইমানে শক্তি আছে বানপানীৰ এই ইমান শক্তিশালী মজবুত প্ৰকাৰে শিলেৰে বা তোমাৰ অ লোহাৰে তৈয়াৰ কৰা দলঙো এক ঝাটকাত মানে ভাঙি লৈ গুচি গৈছে। সেই ক্ষেত্ৰত চাবলৈ গ'লে বানপানীৰ শক্তিটো বহুত, আমি এই বানপানী বৃদ্ধি কৰা কাৰকবিলাক আচলতে কমাবলৈ চেষ্টা কৰিব লাগিব, এ উহু ধৰা বানপানীৰ ক্ষেত্ৰত মই প্ৰায় খিনি তোমাৰ কথা ক'লোয়ে। যে আমাৰ বৰ্তমানো কি- কি ঘটি আছে তাৰ বিষয়ে কিছুমান কথা মই কৈ দিছো। এতিয়া তোমাৰ মত তোমাৰ মতটো কেনেকুৱা ধৰণৰ যে বানপানী আচলতে সৃষ্টি হোৱা প্ৰধান কাৰণ বা তাৰ যিবিলাক ফলাফল তাৰ বিষয়ে তুমি কি ক'বা?
অ', এতিয়া তোমাৰ সেই বানপানীৰ কাৰণটো এতিয়া চাবলৈ গ'লে বহুত আছে গম পাইছা নাই? তুমি এতিয়া ইতিমধ্যে কিছুমান কথাটো কৈ চা এ, এতিয়া তোমাক কি হয় মানে আমাৰ ধৰি লোৱা, এতিয়া বানপানী চাবলৈ গ'লে আমাৰ দুই প্ৰকাৰৰ থাকে গম পাইছা নাই? ধৰি লোৱা তোমাৰ এটা হৈছে প্ৰাকৃতিক বানপানী, আৰু এটা হৈছে তোমাৰ কৃত্ৰিম বানপানী, এতিয়া তোমাৰ সেই প্ৰাক, অ' প্ৰাকৃতিক বানপানী বিলাক কেনেকে হয় গম পাইছানে? তোমাৰ ধৰি লোৱা এতিয়া ধৰি লোৱা আজিকালি তোমাৰ এতিয়া বাৰিষা কাল ন? বাৰিষা কালত ত তোমাৰ ধৰি লোৱা অত্যাধিক বৰষুণ হৈছে ন? বাৰিষা কালত তোমাৰ যেতিয়া অত্যাধিক বৰষুণ পৰিব, তেনেহ'লে কি হ'ব? তোমাৰ সেই নদীৰ পানী বিলাক তোমাৰ মানে জোখতকৈ বেছি বাঢ়ি যাব ন? নদী পানী বিলাক যেতিয়া বাঢ়ি যাব। অ', তেতিয়া কি হ'ব তোমাৰ সেই নদীৰ পানী বিলাক আগবাঢ়ি যোৱাৰ ফলত তোমাৰ কেতিয়াবা তোমাৰ সেই নদীৰ যি ভেতাবিলাক থাকে বা তোমাৰ যি নদীৰ যি মাথাউৰি থাকে, সেই মাথাউৰি ভাঙি কি হয় তোমাৰ সেই গাওঁ চাওঁ বিলাক চব উটুৱাই লৈ যায় মানে গম পাইছা নাই? তাৰ ফলত তোমাৰ বানপানী হয়, মানে তোমাৰ মেইনলি তোমাৰ যেতিয়া বৰষুণ বেছিকে দিয়ে গম পাইছা নাই, এই তেতিয়া মানে কি হয় আমাৰ বানপানীৰ সৃষ্টি হয় গম পাইছানে?
সৃষ্টি হয় অ'।
সেই তেনেকুৱা ক্ষেত্ৰত তোমাৰ বানপানীৰ সৃষ্টি হয়, তাৰপিছত ধৰি লোৱা এতিয়া পাহাৰত কেতিয়াবা চাবাচোন ভূমিস্খলন হয়। গম পাইছা নাই? এতিয়া তোমাৰ যেতিয়া পাহাৰত ভূমিস্খলন হয়, তেনেহ'লে কি হ'ব তোমাৰ পানীৰ যিটো গতি পথ থাকে। মানে পানীখিনি তোমাৰ যিটো পথেৰে গতি কৰে সেই পথটো মানে কেতিয়াবা তোমাৰ সলনি হৈ যায় গম পাইছা নাই? সেই সলনি হোৱাৰ পিছত ফলতো তোমাৰ মানে বানপানীৰ সৃষ্টি হয়, আকৌ ধৰি লোৱা মানে তোমাৰ এই আমি-আমি যে ইমান বেছিকে যে ধৰি লোৱা অ, তোমাৰ মানে পাহাৰ চাহাৰ বিলাক যে কাটো যে গম পাইছা নাই? আকৌ বন ধ্বংস কৰোঁ যে, সেই তাৰফালতো তাৰ ফলতো চাবলৈ গ'লে আমাৰ বানপানী কিন্তু সৃষ্টি হয় গম পাইছা নাই? এতিয়া তোমাৰ অ', এতিয়া তোমাৰ বহুত মানুহে সেইটো কথাটো বুজি নাপায়, কিন্তু সেই তাৰ ফলতো আচলতে বানপানীৰ সৃষ্টি হয় কিন্তু। এতিয়া আকৌ ধৰি লোৱা তোমাৰ সেই কিছুমান মানুহে কি কৰে তোমাৰ নলা নৰ্দুমা বিলাক কিন্তু মানে একেবাৰে বন্ধ কৰিব পেলাই গম পাইছা নাই? তোমাৰ ধৰি লোৱা গাঁও-গাঁও অঞ্চলতো কিছুমান নলা নৰ্দমা থাকে ন? সেইবিলাক একেবাৰে বন্ধ কৰি পেলাই, যাৰ ফলত কি হয় সেই মানে বানপানীৰ সৃষ্টি হয় গম পাইছা?
উম, হয়।
এতিয়া তোমাৰ এখন জেগাত তোমাৰ যেতিয়া বানপানী হব তাৰ পৰাতো আমাৰ বহুত অ অপকাৰ হ'ব গম পাইছা নাই? এতিয়া বান অ', বানপানী বস্তুতটো চাবলৈ গ'লে এটা বহুত ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ গম পাইছা নাই? বানপানীয়ে কেতিয়াও আমাৰ একো উপকাৰ নকৰে, বানপানীয়ে মানে উপকাৰ কিছুমান কৰে কিন্তু ডেই নকৰে বুলিও নকওঁ। এতিয়া ধৰি লোৱা আমাৰ খেতি খেতি বাতিত তোমাৰ কেতিয়াবা পলহ পেলাই থৈ যায়, সেইটো সেইবিলাক আচলতে উপকাৰৰ ভিতৰতে পৰে। কিন্তু ধৰি লোৱা উপকাৰতকে বেছি কিন্তু আমাৰ অপকাৰ কৰে গম পাইছা নাই? এতিয়া ধৰি লোৱা তোমাৰ বানপানীৰ ফলত তোমাৰ প্ৰতি বছৰে কিমান মানুহৰ মৃত্যু হৈছে হয় নে নহয়? তাৰপিছত ধৰি লোৱা তোমাৰ বানপানীয়ে কি কৰে আমাৰ বিভিন্ন মানে যিমান ডাঙৰে হওঁক বা সৰুৰে হওঁক, গোটেই ঘৰ খিনি তোমাৰ বিল্ডিং চিল্ডিঙৰ পৰা ধৰি যিমানখিনি ঘৰ চৰ থাকে চব একেবাৰে তোমাৰ ভাঙি চিঙি লৈ যায় গম পাইছা নাই? তোমাৰ ৰাস্তা ঘাট বিলাকো তোমাৰ পানীৰে ডুব খাই যায় আকৌ ধৰি লোৱা তোমাৰ দলং চলংঙো ভাঙি যায় এতিয়া তোমাৰ সেই আমাৰ আমাৰ ইয়াতে দেখিছো আমাৰ ইয়াতে কেইবাখনো দলং বানপানীয়ে ভাঙিছে গম পাইছা নাই এবাৰ
হয়
গতিকে তোমাৰ এতিয়া এখন দলং ভাঙি যোৱাৰ লগে লগে মানুহৰ কিমান অসুবিধা হ'ব হয় নহয় এতিয়া যান বাহনৰ ক্ষেত্ৰত অসুবিধা হৈ যাব আকৌ লগতে তোমাৰ এতিয়া বানপানী আহি যোৱাৰ লগে লগেতো বানপানীতো লাহেকে নাহে না বহুত দূৰত আহে গতিকে তোমাৰ কি হয় একেলগতে তোমাৰ যি হয় মানে যিখিনি তোমাৰ ঘৰত পশু পক্ষী থাকে আৰু গম পাইছানে তোমাৰ যিখিনি জীৱ জন্তু থাকে তোমাৰ একবাৰে গৰু ছাগলীৰ পৰা আৰম্ভ কৰি এনে যিমান খিনি থাকে আৰু চব একেচাতে উটুৱাই লৈ যায় গম পাইছা নাই বহুত তোমাৰ জীৱ জন্তু তোমাৰ মৃত্যুও হয় গতিকে তোমাৰ অপকাৰ আচলতে বহুত আছে গম পাইছা নাই এতিয়া ধৰি লোৱা বানপানী যেতিয়া আমাৰ হ'ব বানপানী হৈ যোৱাৰ লগ লগে লগে যিহেতু গোটেই যিমানখিনি বস্তু আছে চব পানীৰে উপচি নপৰিব জানো এতিয়া অ এতিয়া যদি তোমাৰ গোটেই অ মাটিখিনি তোমাৰ গোটেই পানীৰে উপচি পৰে তোমাৰ ঘৰ চৰৰ ভিতৰত যদি গোটেই পানীয়ে সোমাই থাকে তেতিয়া প্ৰথম কথা আমি পানী কৰ পৰা খাম হয় নহয় এতিয়াতো আমাক খাবলেতো বিশুদ্ধ পানী নাথাকিব ন আকৌ তোমাৰ অ আকৌ তোমাৰ সেই খাদ্য বস্তুও নাথাকিব এতিয়া আমি ভাত বনাবলৈতো জুই ধৰিব লাগিব, হয় নহয় এতিয়া তোমাৰ জুই ধৰিব জুই ধৰিব ক'ত সকলো ফালেতো পানীয়ে হয় নহয়, ধৰি লোৱা কৰ'বাত যেনিবা কেনেবাকে কিবা কৰি মেলি জুই ধৰিলেও তোমাৰ এতিয়া ভাত বনাবলৈ তোমাৰ চাউল ক'ত পাব হয় নহয়, সেই তেনেকোৱা ধৰণৰ বহুত সমস্যা আহি যায় গম পাইছানে। এতিয়া তোমাৰ বানপানী হোৱাৰ লগে লগে কি হয় আমাৰ বিভিন্ন ধৰণৰ ৰোগেও দেখা দিয়ে। গম পাইছা নাই এ এতিয়া তোমাৰ বানপানীৰ ক থা মানে যদি ম অপকাৰৰ বিষয়ে কও গম পাইছানে তোমাৰ মানে অপকাৰৰ বিষয়ে মই তোমাক কৈ শেষে কৰিব নোৱাৰিমগৈ গম পাইছা নাই গতিকে মই তোমাক অপকাৰৰ বিষয়ে বাৰু আৰু কথা নকও আৰু গম পাইছানে, তোমাৰ এতিয়া প্ৰাকৃতিক বানপানী বিলাক তোমাৰ ধৰি লোৱা এনেকে এনেকোৱ ধৰণৰ কাৰণত সৃ ষ্টি হয় গম পাইছা আৰু ইয়াৰ ফলত আমাৰ বহুত অপকাৰো কৰে সমাজখনত। তোমাৰ গোটেই দেশখনত অপকাৰ কৰে এতিয়া আৰু আমাৰ যিটো বানপানীৰ আৰু এটা প্ৰকাৰ হৈছে সেইটো হৈছে তোমাৰ কৃত্ৰিম বানপানী গম পাইছা নাই? এতিয়া তোমাৰ এই কৃত্ৰিম বানপানীটো কেনেকে হয় গম পাইছানে, তোমাৰ সেই মানুহৰ মানে তোমাৰ মানুহে সৃষ্টি কৰি লোৱা বানপানীটোকে কৃত্ৰিম বানপানী বুলি কয় গম পাইছা নাই সেইবিলাক মানে মানুহে নিজে সৃষ্টি কৰি লয়। এতিয়া ধৰি লোৱা সেই নগৰ চহৰবিলাকত কি কৰে মানুহবিলাকে ধৰি লোৱা তোমাৰ জাবৰ যাত জাবৰ জোথৰ বিলাক মানে য'তে ত'তে পেলাই দিয়ে গম পাইছা নাই, তোমাৰ নলা ন ৰ্দমা বিলাকত তোমাৰ জাবৰ জোথৰ পেলাই দিয়ে তাৰ ফলত কি হয়? তোমাৰ সেই ধৰি লোৱা ঘপককে যদি বৰষুণ দি দিয়ে তেনেহলে সেই বৰ কৰি মেলি হেই পানী ওলাই যাব নোৱাৰে তাৰ ফলত তোমৰ কৃত্ৰিম